মোৰ ভালেই। তোমাৰ ভালনে?
উম ভাল! ক'ত আছা এতিয়া?
মই আছো ডিউটিত।
ক'ত আছা? ডিউটি? অ' ঠিকে আছে। ঘৰত যোৱা নাই নেকি?
ঘৰত যাম ৰ'বা। নেক্সট উইক মানে যাম।
অ অহা
তুমি কি কৰিছা উম তুমি কি কৰিছা?
তো ডিউটিত আছো। এ অলপ বাহিৰলৈ ওলাই আহিছো।
অ
আজি কি বনাবা তুমি ৰুমত
আজি জাপি বনাম চাৰিটামান
নহয় খোৱা বস্তু
অ খোৱা বস্তু তো আজি আজি কি বনাম আজি অ আজি হেৰি বনাম লাও আগ
মায়ে যে কিবা
মায়ে দি পঠাইছিলে অ অ মায়ে দি বঠোৱা সেইটো বনাম তাৰ পিছত ৰাতি পাৰিলে আজি সৰিয়হ দি ছজনা বনাম
অ আৰু এতিয়া লাও আগটো এনে ভাজিবা
হয় এনে বাজিম তুমি কছ তিতাখন কি কৰিছা কোৱাচোন
পাচে তাৰ ছেতৰ মই এতিয়া এই কেইটামান সৰু সৰু ক্লিপ আছিল যে বৌ
উম
ভাত টো বনাব আৰু সম্পূৰ্ণ কৰিব চাৰিটা মান তাৰ পিছত এই চানফ্ললায়াৰ এটা ডাঙৰ বোকে বনাবো দিছিলে সেইটো বনাব লাগিব
ছানফ্লাৱাৰ কেইটামান দিবা শুনা পাইছো অ ছানফ্লাৱাৰ কেইটামান দিবা
চানফ্ললায়াৰ দুটা দিম আৰু সৰু সৰু ডেজি ফুলটো চাৰিটামান দিম আৰু গোলাপ এটা দিম তেনেকে বান্ধি দি ঋঋঋ
উম চানফ্ললায়াৰ বেগটো কেনেকো পাইচা
চানফ্লাৱাৰ বেগটো ছানফ্লাৱাৰ বেগ নহয় ডেইজি বেগ সেইটো
এইটো চানফ্লাৱাৰ বেগ টাইপটো
সেইটো ভালে লাগিছে আকৌ এবাৰ সম্পূৰ্ণ হোৱাৰ পিছত দেখাই নাই নহয় এইটো চাব লাগিব অ এই টো চাব লাগিব আৰু বাকী বাকী তোমাৰ যি দুটা অৰ্ডাৰ আছে সেই দুটা কেতিয়া কাম আৰম্ভ কৰিবা
কোনটো অৰ্ডাৰ
বেগৰ
সেইটো কাৰণে লাগো হেৰিত যাব লাগিছিলে যে দোকানত ওল আনিবলৈ ফুল খিনি আনিব লাগিব ৰবা
অঁ
চকলেট কালাৰ কলিয়ে লাইট লেভেণ্ডাৰ কালাৰটো আনি থৈছিলো যে অলিভিয়াৰ সেইটো দি কৰিব কালি তাই কৈছে ত ভালেই লাগিব সেইটো কাৰণে দি কৰিলে তাৰপাছত আৰু বৌ দুটা এটা পিংক কালাৰ টো বৌ বনাব তাই এটা মই ৰেড কালাৰ বৌ বনাম তাৰপাছত বেগ টো ফ্লাৱাৰ বেগ আছে সেইটো মই বনাম আৰু এটা যে চকলেট
আহ আহ ঠিকে আছে বাকী শ্বিলং গৈছিলা ক'ত থাকিছেটা শ্বিলংগা হটে
পুলিচ বততে থাকিছ পুলিচ বজাৰত থাকিলো বজাৰ কৰিলো ঘুৰিলো কেইটাত গৈ পালো উম তিনটা মানত ওলালো নেকি তিনটা মানত ওলাই লৈ পেলাই কটাত পালো চাৰে ছটা মানত পালো চাৰে ছটা সাতটা মানত
উম তাৰ পিছত হটেলত সোমায়ছা?
উম হোটেলত চেক ইন কৰিলো কৰি লৈ পেলাই ওলাই গলো পুলিচ বজাৰলৈ নেকসট দেয়া কচেৰা পুঞ্জী গলো ৱাটাৰ ফল চালো
খোৱা লোৱা ক'ত পৰিছা হোটেলত?
হোটেলতে অৰ্ডাৰ কৰিছো হোটেলৰ পৰাই খাইছো আৰু বাহিৰত এনে খাইছো ষ্টট ফড সেইবোৰ
অ ভাল লাগিল নে নাই ছেৰাপুঞ্জিত
উম ভাল লাগিল বহুত ভাল লাগিল আকৌ যাম আমি
অ এইবাৰ গ'লে মোকোকো লগ ধৰিবা
উম এইবাৰ তোমাকো লৈ যাম দিয়া
অ মই যোৱাই নাই বহুত দিন যোৱাই নাই বহুত দিন
উ তোমাকো লৈ যাম দীপিকাকো লৈ যাম
বাকি পেচেণ্ট আছে চাৰিটামান বেছি নাই বাৰু
কঠি হৈছে টো কালি
অ কালি এতিয়া এই বৰা চাউলৰ জলপান
উম
দৌৰিলে এনেকে
উম
তুমি তুমি খাই আহিছা নে নে গৈ খাবা
মই খালোঁ চাহ খালোঁ
উম
কল খালোঁ
অ
আৰু উম মালভোগ কল এতিয়া স্কলাৰশিপছ আছে সেইবোৰ খাম
থিকে আছে বাকী ডিব্ৰুগড় যাবা নহয়
ডিব্ৰুগড় যাম ছয় তাৰিখে
ফুৰিব যাবা নেই নে কিবা কাম আছে
না কাম দাঁতৰ ব্ৰেছেছটোৰ খুলি দিয়ে নেকি কি বা এইবাৰ খুলি আহে খুলি দিলেতো খুলিয়ে আহিম নহ'লে আৰু তাকে ৱায়াৰটো দীঘল হৈছে যে এইটো চুটি কৰিবলৈ যাওঁ অলপমান কাটি দিব। উম আঠ ন তাৰিখ মানে আহিম
অ
তেতিয়া দুদিন ছুটি লৈ যাম আৰু তোমাকে এতিয়া ফুৰিব যাবা তুমি এতিয়া
এয়া এতিয়া নাই হেৰি প্লেন কৰা নাই ফুৰিব যোৱাটো
উম ঠিকে আছে সোনকালে যোৱা ছুটি লৈ
জুনৰ লাষ্টৰ ফালে ফুৰিব যাব লাগিব এতিয়া নাযাওঁ আৰু উম কি কৈছা অ ঠিকে আছে বাৰু ভালকে শুনা নাই ৰবা কি কি কৈছা শুনা নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
শুনিছানে
উ
হেল্ল' হেল্ল'